হেল্ল'।
অঁ, কোৱা।
কি কৰি আছা?
উম, আছো ৰবা এনে কলেজ গৈছিলো মই, তাকে আহি অলপমান শুলো। উঠাই নাই।
ছে
তুমি
অ ময়ো আজি কলেজত অলপমান কাম আছিল, তাৰে পৰা আহি কিনে কম্পিউটাৰ গ'লো, গৈ কিনে এতিয়া আহিছো, আজি বতৰটো অলপমান ঠাণ্ডা, সেইকাৰণে ঠিকে আছিল, বাকী দিনটো বহুত গৰমে আছিল।
তাকেটো বৰষুণ দিছিল ন' অলপমান সেইটো কাৰণে।
গৰম হ'ব বুলি ভাবি আছিলো, তাৰ পিছততো বৰষুণ দিলাটো ভালেই হ'ল।
তাকেটো পুৱাৰ পৰা ৰ'দটো ইমান দিয়ে।
উম। আৰু আজিকালিতো সাতটা বজাৰ পৰা, সাতটা বাজব এ নালাগে চাগে তাৰে আগৰ পৰাই ৰ'দ দিয়া ষ্টা ষ্টাৰ্ট কৰি দিয়ে।
উম, সেই ৰাতিপুৱাই বাপৰে একদম দহটা এঘাৰটা বাজা যেন পায়।
এক্দম আৰু আমাৰ মাজৰে আৰু সাধনা পালিখন খ বন্ধ পগে
উম, এইটো সবৰে নিয়ম। ৰাতিপুৱা ৰাতিপুৱাৰ কাম এইটো।
উম, এইটোৱে কথা, এতিয়া কি চাহ খালা?
উম নাই কাৰোবাৰ উঠাইে নাই খাম আৰু
অঁ।
তে শুলোৱে ঠিকছে, তই আহাৰ পৰা ভাত চাত খাই কিনে শুইয়ে আছো।
মইতো আজি কেইটামানত শুইছিলো, শুই কিনে তো পাছত মই
উঠিব ইচ্ছা যোৱা নাছিল, অ' কেতিয়াবাটো মই কলেজত কলেজো কেতিয়াবা যদি কাম চাম নাথাকে ধৰি লওক কলেজত ক্লাছ নাই ন' এ, মই ৰাতিপুৱা মানে কি কেতিয়াবা এ সোমবাৰে মোৰ অ'ক্লাছ থাকে নটা নটা বজাৰ পৰা আঠটাত আৰু এটা থাকে এটা বজাৰ পৰা।
উম।
ইমান দেৰিকে থাকাৰ পিছত মানে মোৰ মাজৰ খিনি সময়ত কি কৰি থাকিম উলাই যাব কাৰণে টো নিদিয়ে আৰু থেন গা বালল আৰু কি কৰি থাব শুই থাব
ক ক্লাছ এ কমান ৰুমত যাই কিনে
হম
অশান্তি লকে অকলে অকলে তাকে আৰু ভ মা উমৰ থকাাট
স ত আমনি লাগি যায়
উম ওলাই যাব দিলেও কথা নাই ওলাই যাব দিয়ে কিন্তু দিয় আমাৰ এই জোত বেলেগ জেগাও নাইখন ওলাই গ'লো কলেজত পুৰা ধৰি লোৱা ধৰি লক কাষত যদি পাৰ্ক এখন কিনি লয় বা কিবা থাকিলে বা ঘূৰি আহ প তেতিয়া আমাৰ কলে বেল ওল গ'লে এইখন ফিল্খন আছে সখন ফিলড ত বহি থাককাৰ পাই যায় কো নাই তোহমাৰ লগতো কথা নাই অলপ অ তোম আকৌ ধৰি লোৱা অলপমান তাৰ পৰা আহি কিনে অলপ আগুৱাই পেলাই অমৃত উদ্যানখন পাইে যাবা
হম
ওচৰতে আছে আমাৰ এইিন মানে পাৰ্ক চাৰক একো নাই এখন দিলে ভাল আছিল
উম তাকেইেতো কত হ'ব চাগে ইয়াতে
অ যদি কৰবাত হলা হয় ভালেই হয়
উম সেইটো চ মানে মেইন টান টাইপৰ ইমান আমাৰ এইখিনিতো ইমান নহয় সেইটো কাৰণে মনে আৰু নাই
উম জাগাও নাই এতিয়ে হয়
বাকী কলেজত কিয় গৈছিল আজি কিবা কাম আছিল নেকি
স কাম মানে এই আমাৰ প্ৰেক্টিকেলৰ হেৰি দিব লগা আছিল
অ অ অ ময়ো তাৰ কাৰণে গৈছিলো কিবা এচাইনমেণ্ট দিছিল তাকে চাবমিট কৰি থৈ আহিলোঁ হয়
উম কৰিব মন নাযায় নকলে মাছদি থাকে কত পাত কৰি কিনে ইমানে মোৰ ইচ্ছা নাছিলে চব অ দে চাৰিট বহুতে ক কি নকৰিলো হৈ যায় নিদিলেও হৈ যায়
উম
চাহ শ ৰবা খামেৰ
অ
দেহলা
আমনিয়ে লাগে বাপে নাই নাই খোৱা নাই
বাকী কতো যোৱা নাই আৰু ওলাই উম ঘৰতে ক'ত যাম আৰু
কলেজ নাথাকিলে অলপমান ওলাই যা আৰু কলেজ নাথাকিলে ঘৰতে আৰু ঘৰতে আছো
এ ত ৰা তক দেছে
কিম
আকাশত বোলো কি ধুনীয়াকে তৰা এটা লাইছে বোলো সেইটো পুৰা চিনিয় পায়
হম হয় নেকি।
আহ। বাকী একো তাৰ চ তাৰ মানে পৰা ইমান স্পষ্ট নহয় সেইটো পুৰা স্পষ্ট হৈ আছে।
ওম। ইমান একতিলগে গৰম গধূলি তথাপিও গৰমতটো আছেই মানে।
আছে কিন্তু এটা কথা কিন্তু আমাৰ এইখিনি অলপমান বেলেগতকে কমেই আছে বলেগ স ত বা অলপমান তাৰ আগত বহুত বেছি সেখিনিত আমাৰ ইয়াতেতো অলপমান ৰাতি হলে ঠাণ্ডা বৰ ৰে।
চাৰিআলি যে পাৰ হ'লে গৰমে এইফালে।
উম আৰু ঠাণ্ডাৰ দিনতো চাৰিআলিতো পাৰ হোৱাৰ পিছত ধৰি লোৱা আমাৰ এইখিনি এটা এটা চাইডে সোমোৱাৰ পিছতে কিবা মানে ঠাণ্ডা ঠাণ্ডা ভাৱ এ আহি যায়। আৰু মই কিবা আমাৰ গলিতো সোমাৱাৰ পিত বেছিয়ে ঠাণ্ডা পাও কিয় বতাহাজান মাৰি মাৰি থাকে এনে কাপ ম
অ মেঘালয় চাইদ প ন ইফালে এইটো ন
উম,।
মানে মই এক্সট্ৰাকে আমাৰ গলিটোৰ পৰা যেন বেছি বতাহ আহি আছে এনেকুৱা লাগে ঠাণ্ডাৰ দিনত।
উহুহু। হয়য়ে চাগোন সেইটো চাইদে যিমান যোৱা সিমান ঠাণ্ডা লাগি থাকে।
অ' সেইটো হয়। কিন্তু আমাৰ এইন্ত আগে ৰাতি হলে ফেন বন্ধ হ'ব লগাই হয় বেছিত ফেন নিদিলে চলি যায়। মতে এ ধৰিবা
পাঁচ মানত ধৰিলোৱা পাচ- পাচ চাৰি- চাৰিটা পাচটা এই খিনিমান টাইমত এবাৰ লয়েই
কম্বল লগাই হ
লাগেই ৰাতি মোকো লাগেই বাৰু টোপনি নাই নহ'লে।
মানে নালাগিলেও কাষত থাকিলে মই এটা শান্তি পওঁ।
উম,।
নহলেবা মানে মই এতিয়া বেলেগৰ ঘৰত গ'লো কিম্বলখন লাগক বা নালাওক মানে মই কাষত ৰাখো কাৰণ বাই চানস লাগি গল মই ৰাতি কাৰবাক সুধিম নেকি খুজিম নেকি। আৰু জানোৱে মোক লাগব বুলি উম জানোৱে লাগিব মোক মোক বেছি গৰমো নালাগ অ' পব পাৰি।
তাকেেতো ননেহলে আৰু কলেজে খুলিব হ'ব এফালে।
উম চাইন্স মিউজিয়াম যাব পাৰি চায়স মিউজিয়াম যামগ নহ'লে সিহতো বেলেগত তো গৰমত দ অকল ঘূৰাই বাহৰে কি আছে তেতি অললে মমান খেলি খেলিব পাৰিম।
তাকেটো। তাতেও পাৰি আৰু বালাজীও পাৰি একদিন ঘূৰিলো উম।
ধৰি লোৱা এনেকুৱা আৰু চাই চাই কি যোৱা
অ' গধূলিকে অলপমান এনেওতো আঠটা মানলৈকে খোলা থাকে।
অ' তাকে একেলগে দুটা জেগাত গৈ আহিব পাৰা কাৰণ আমি একদিন যোৱাৰ পিছত চেকেনদদিনাখন কৰ'বাত মিলিব মই বিশ্বাস নাই।
তাকেতো পাৰি তাতে জল্লি যায় অলপ পোৱাই
অ' সেইটোয়ে গৈ কিনে তাতে অলপ থাকি কিনে ধৰি লওক গধূলি সেইফালে গৈ কিনে গুচি আহব পৰা যাব। আগতে পাৰ্ক বিলাকতো ফ্ৰী দিয়া আছিল না এতিতো আৰু পাৰ্ক বিলাকত এতিয়া পইচা লগাই হৈছে।
অ' এই পাঁচ তাৰিখৰ পৰা কালিৰ পৰা চাগে।
উম, সেই চাগে কি বুলি কয় অ, ফেমিলি মেম্বাৰৰ লগত গ'লে বোলে পইচা নালাগে বোলে।
সেইটো গম ল'ব চাগে এতিয়াতো চবৰে আগতে লৈ আছিল নেকি।
মানে এতিয়া কৈছে যে এনে মোক কোনোবা বেলেগে কৈছিল যে লগত যদি যায় তেনেহলে পইচা নালাগে আৰু ফ্ৰে লগত আছিলে কেনে তেলে এটা বস্তু ল'ব আৰু।
উম, কি বা এতিয়া?
এতিয়ো দিয়ে নহক পটো মানে কি চাব লগাও ইমান শো নাই দেচোন আছে ধৰিবাৰ একদম নতুন, নতুনত্ব চব ভাল লাগে। নতুন ব্ৰিজখন যোনখন লাইছিল সখন ফাৰ্ষ কিমান মানুহ
হয়য়ে চবতে নতুন পাৰ্কখনন খোলা য তাতে কিমান মানুহ বাপৰে ধৰি দিব জোগালৈ।
অ, তন কিয় মেলা হৈছে এনেকুৱা?
উম।
আৰু সচাকৈ যদিন মেৰা চলা দ হয়তাতো এতিয়াাতো তাত মানুহ এতিয়াও আছে না নহয় তাত আছে কিন্তু এতিয়াও
উম, আছে হ'লে আগতকে ক'ম আৰু
আগতকে বহুত কম আগ এই আগতে তাতেই ব ফত খা উঠি কিনেৰি লগটো মানে সেই মইতো মাজে বেছিভাগ ষ্টোৰী সিয়ে দেখা পাওঁ ব্ৰিজৰে সত, ব্ৰিজৰে হতম। আৰু মোৰ বেছি কিবা কি ন ট্ৰেণ্ডিংটো যোৱাৰ পিছতে বস্তুতটো মানে জাগাত যোৱা যায় মোৰ
উম।
ট্ৰেণ্ডিঙাট টাইমত মোৰ বস্তু বনাই কি একো কৰাই নহয় ধৰি লও কাপোৰে হওক ট্ৰেণ্ডিঙ এইটো যিটো জিন কি নম
উম, মোৰো মানুহ হয়। তেনেকুৱা তাৰ পিছতহে মানে কিনা যায়।
পিকত কিমান গ'ল ন, তম যং পকত গৈ এই ট্ৰেণ্ডিং, ট্ৰেণ্ডিঙে হৈ থ, গিল মই গৈয়ে নাপালো।
তাকে।
কেদাৰনাথ উ সেইখনতো এতিয়া লাহেকে পুৰণাই হ'ব বুলি ক'ব পাৰি চবে গৈ, গৈ কিনে শেষ কৰিলে আৰু। সনেকে থাকোঁতে ম এই যিমাৰ ওচৰত হলেও যাব নোৱাৰি। আৰু বাজতেতো বহুতে কেদামচৰ আছিল।
অ, কেদাৰনাথ।
উ, এতিতো কেডাৰনাথ এ, কেদাৰনাথ, কেদাৰনাথটো মই দূৰতে থৈছো সেইখনতো দ-দূৰে হয়। আমাৰ এ, খামৰেঙাটোৰ ওচৰত যাব কাৰ নাই কলে থ ভাল নালাগে লগৰ, লগত ধ কথা নাই। আমাৰ এটা মিলে, এটা নিমিলে।
সেইটো আৰু গাড়ী, চাডী থাকিলেও বেলেগ।
অ, আমাৰো কাৰ নিজৰ হিচাপ কথা নছে গাড়ীও নাই, স্কুটিও নাই।
হম।
ধৰিলে, ধৰি লও গথম আৰু চাৰিটা, পাঁচটা ফ্ৰেণ্ডৰ সেইটোয়া চাৰা চাৰিটা, পচটা ফ্ৰেড্ৰ যেতিয়া ধৰিলোৱা আৰু। গোটেইটা ঘৰত নাথাকিলে দুটাই বা তিনিটা ঘৰততে স্কুটি এখ এতিয়াও কথা ভাল আছিল। এ, যাম দিয়ে আহম আৰু ক'ৰবাত।
উম, উম, হ'ব দিয়া যাম এদিন চাই, চিনিতিমতে যাম মাকবাত তেনেকুৱা।
অ, সেইয়টো মানে ভাবিল আৰু ওলাই গ'লেই হ'ল নহ'লে বাৰ সেই হৈ যায়।
কলেজ খুলৰ আগত যাই আহিম আৰু।
তাক দিয়া তেনেহলে হ'ব দিয়া।
অ', অ' দিয়া।
অ' দিয়া।